অহ
হেল্ল' শুনি আছ।
অ শুনিছো।
কি কৰিছ?
এ বহি আছো গৰমত আৰু।
উম্। মই আছিলো এনে বহিয়ে আছিলো। ভাত পানী খালি?
তোৰ হ'ল নাই খানা পিনা?
নাই হোৱা এ আমাৰ বনামহে।
আচ্ছা বাকী খবৰ খাতি কেনেকুৱা।
ভালে। তহঁতৰ?
ভালে, ভালে।
তাকে এতিয়া আহি পাইছহিহে নেকি?
অ জাষ্ট এতিয়া আহিলো মই বোলো পৰীক্ষা আছিলে আজি কলেজ গৈ তাৰ পিছত ত পিছত আহিলো আকৌ গ'লো ডাকঘৰ কাম আছিলে মায়ে মানে পইচা থলে, তাৰপিছত তাত এ আধা ঘণ্টা লাগি গ'ল। এনেকুৱা গৰম। বাপৰেই। উ, আজি আছিলে ইংলিছ।
অ' কেতিয়া লাগে শেষ তই।
আমাৰ ষোল্ল তাৰিখে শেষ হব।
অ-অ, ইহঁতৰতো হৈ আছা ন?
কাৰ?
ভনিয়ে হঁতৰ।
অ', সিহঁতৰো হৈ আছে। নহয় সিহঁতৰ খতম হ'ল কালি।
কালি নহয় আজি হৈছে অ', আকৌ তোৰ কিবা ডিক্টেশচন হ এইবোৰ কিবা কিবি আছে বুলি সেইটো কেতিয়াই হয়। জানো এবাৰ
অ এইখিনিতো নটিচ দিয়া নাই বাৰু এতিয়ালৈকে
সেইটোৱে কেতিয়া হয় আমি মানে কালি মানে সেইফালে যোৱা কথা আছে সেইটো মানে আগতে কৰিলে ভাল হয়
অ ক'ৰবাত যা
উম সেইটো কাৰণে আ যাম বুলি ভাবিছোঁ কালি এইফালে তোৰ ছেকেণ্ড চাটাৰডে নহয় জানো তেতিয়া আমি আহ ঘূৰি সোমবাৰে আহ যাব পাৰিম ৰাতিপুৱা
অ আগতো ক্লাছ শ্লাচ চব। ষ্টাৰ্ট হৈ যাব ন সোমবাৰৰ পৰা সৰুখিনিৰ অ বাকী এনে ঘুৰা চুৰা অ হেৰি নেক্স এতিয়া মই
উ
বি এ বি এ গ্ৰেজুয়েচনটো চাও কৰিম নে নকৰোঁ
উম মানে কিবা এনেই ভাবিছনে নাই কি কৰিম কি নকৰো তেনেকৈ একো ভবা নাই নেকি
ম এপ্লাই মাৰিম, চাকৰি তাকৰি কিবা, তাৰপিছত কাম
চাকৰিতটো আকৌ এপ্লাই কৰিব উ ওঠৰ বছৰ হ'ব লাগিব নহয়, হলেহে
উম, তোমাৰ চছেভেনটন প্লাছ হৈয়ে গৈছে ন। ওঠৰ, অহা বছৰ অহা বছৰত মানে সোমাই যাব আৰু।
অটো ঠিকেই আছে, কিন্তু তোৰ তেতিয়াও মানে মে গ্ৰেজুৱেচন টো বিচাৰে যে আজিকালি, নহলে কিবা এটা লাইন লৈ পেলাইও পঢ়িব পাৰোতো
পঢ়ি থাকিম আৰু এপ্লাই মাৰি থাকিম, যদি লাগি যায় ভগৱান কৃপাত আৰু, তেতিয়াতো ভালেই আৰু ন।
উম। আৰু তই সেইটো কোৱা নাছিলি, তই কিবা লাইন লৈ পুম বুলি কৈছিলি যে?
লাইনটো কিহৰ?
ম এই কিবা গৈ আছিলো ৰ এইটো কি কৈছিলি অ এয়াৰ হোষ্টেচ নে কিবা কৈ আছিলি যে?
এয়াৰ হষ্টেছ এ সেইটো লৈ নপঢ়ো সেইটোৰ ইংলিছ বহুত লাগে স্পিকিং
হ ইংলিছ বুলি নহয় আৰু কিবা কিবি লাগে চাগে ন
অ ভাষাও লাগে আৰু মানে ট'টেলি ফিট থাকিব লাগিব একদম
উম দেখি বোলে ধুনীয়া ধুনীয়া একদম পাতলা চাতলা ধুনীয়া হব লাগে ন বহুত মেকপ চেকাপো কৰি থাকিব লাগে বোলে?
অল ৰাউণ্ডাৰ হ'ব লাগে ইংলিছ ইংগলিছ একদম চফ্ট ধুনীয়া হ'ব লাগে কথা পতা ভাজ কোনটো মানুহৰ লগত মানে কেনেকে কথা পা
কিন্তু তাতে গ তই যদি সেইটো পাছ কৰা পছত মানে এইটো পাছ চাচ গ্ৰেজো টো কৰা পিছত যদি মানে অ এইবোৰৰে কিবা যোনিবোৰ কচিং চচিং থাকে সেইবোৰ ললে আহি যাব পাৰে। ইহঁতে তোৰ চাৰি পাঁচ বছৰে ইহঁতে তাত ট্ৰেনিংহে দিয়ে। নাহ
ট্ৰেনিং দিয়ে উম কিন্তু কি। ফাইদা হ'ব আকৌ ট্ৰেইনিং কৰিবি এক দুই বছৰ আকৌ দিবি।
দিবতো লাগিলিবই আৰু উপায় তেনে চব বস্তুতটো সময়তো লাগে আৰু চব বস্তুৱে আজিকালি চাৰি পাঁচ বছৰ।
আগতে গ্ৰেজুৱেচন আছিলে তিনি বছৰ। এতিয়া কি চাৰি বছৰ। কৰি দিলে।
এতিয়াহলে চাৰি বছৰ যে আৰু বহা বছৰ।
উম ছবছৰ বঢ়াই দিব। মট।
মইতো এইবোৰ গমেই নাপা কি হৈ আছ কি নাই। মইতো চাগে জোৰ চাৰি বছৰ কৰিম বা পাঁচ বছৰলৈকে কৰিম সেইখিনি।
চাগে ন।
অ তেজপুৰতে পঢ়িম তাত। এডমিশন লৈ আহিলো। দিনাখন গৈ পেলাই আহিছো হে কৰি পেলাই এডমিশন তাত। ত মানে তোৰ আকৌ মানে কালি সেইটো কাৰণে আহ ধৰ।
ভালে আছোঁ ছে ভালকে পঢ়িলে আৰু
উম সেইটো কাৰণে মানে মই কালি যাম বুলি ভাবিছোঁ ৰুম চুম এইবোৰ চাব লাগিব যে ক'ত কি থাকে হয় এইবোৰ মিলাব লাগিব চালে চালেহে এতিয়াতো কোনোবা কোনোবাই বুক কৰি থৈ দিব না পিছলে থাকিলেতো ভালবোৰ নাপামগৈ সেইটো কাৰণে অ আইতাৰ ঘৰ আছে, কিন্তু ভিতৰলে হৈ যায় যে দিগদাৰ হয় এতিয়া স্কুটি লৈ দিম বুলি কৈছে কিন্তু স্কুটি লৈ দিলে কি হব মোৰ লাইচেন্সটো অহা বছৰলৈহে
অ সেইটেইটো
আৰু এইটো বছৰ ঘৰৰ পৰাই অহা যোৱা কৰ লাইচেন্স অহাবছৰ লাগিলে তোক স্কুটি খন কিনি দিম মানিন ঘ কৰিব পাৰিবি কিন্তু এই এইটো বছৰত মানে তো এপ্ৰিললৈকে তো মই তেনেকে চলিব লাগিব। আৰু অকলটো মই যিয়ে নকৰো এনে কিন্তু মইতো ঘৰৰ পৰাই পঢ়িলোঁ হয় যদি অকল বি এ কৰিলো অহা যোৱা কৰিলো হয় ন কিন্তু মানে মই এতিয়া বিয় কৰিম আৰু বেলেগো পঢ়ি থাকে। থাকিম ন আৰু ইমান মোৰ মাথা বিষ চকু কিবা কিবি হৈ থাকে এলাৰ্জি চেলাৰ্জি যে সেইটো কাৰণে
হ ভালে আছে
মানে অলপ ৰেচ লাগে তোৰ যদি মানে এ দুটা বু দুটা তিনিটা বছৰে একেলগে পঢ়ি থাকিলে ওচৰত হলে বস্তুটো ভাল ডেইলি অহা যোৱা দূৰ হব আকৌ কেতিয়া কি ক্লাছ পঢ়িছে সেইবোৰ ঠিকে নাই নাই কেনেকে কি গম পামনো
ডিগ্ৰীতটো ইমান ভালকে বুজাইও নিদিয়ে ক্লাছ হয় আৰু লেকচাৰ মাৰে আৰু গুচি যায়।
অ মই সেইদিনাখন গম পাইছো এতিয়া মানে আমাৰতটো কি কয় এটা মেজৰ এটা মাইনৰ এ এটা এমাইল লব লাগে ন, তাৰপিছত মেজ। এটোৱেই এটোৱেই, চাৰিটা লেকচাৰ মানে ত মেজৰ মাইন আমাৰ চবৰ চাৰিটা চাৰিটা লেকচাৰ আহিছে।
অহ।
মানে ট'টেল আমাৰ বাৰটা।
বাৰত। অ, অ বাৰটা থাকেহ
তাপাছত মই মানে। একো বুজিয়ে পোৱা নাই, যেতিয়া মানে মই এই ক্লাছৰ ষ্টাৰ্ট হব। অ প্ৰজেক থাকিব প্ৰজেক থাকিব তাপিছত। সেফালে হিষ্ট্ৰ্ৰীত লৈছো, আৰু পঢ়িব লাগিব। এ কালি মোক মানে দাদা এটাক মই সুধিলো আৰু কি কি বুক হয় এইবোৰ দিবাচোন মানে তাৰে। দাদা তা আৰু মানে চিনাকি হৈছিলো এডমিচন কৰিব যাওতে। হে দাদাতো। যাই তাৰ পিছত দাদাক মই সুধিলো, এনেক কি। কি কৈছে এখন বুক যে মোক কৈছা তুমি এখন বুককে এতিয়া লৈ থোৱা। বাকী খিনিত। তোমাক ক্লাছ হোৱাৰ সময়তে। ক্লাছতে তোমাক ক'ব কি কি ল'ব লাগে। এইখন বুক এতিয়া কিনি থৈ দে এখন মানে চবতে লাগিব হাইখন বুকৰে দামটোৰ চাৰে তিনিশ
অ দাম বহুত দাম ত আৰু এটাই বুক নহয় বহুত বুক থাকে
বহুতলোক সেইটো তোৰ মানে কি হয় জানা এটা চেমিষ্টাৰতো ছমাহৰ নহয় জানো এবছৰতো দুটা চেমিষ্টাৰ আৰু কিমান পইচা মানে মোৰ ছমাহতে তোৰ চাগে এ চাৰি পাঁচ হাজাৰকে যাব।
অ ত এক এখনৰ পৰা নাহে তো বহুত কিবা কিবি কিতাপৰ পৰা দি থাকে কোৱেশন
উম এতিয়া মানে কি হৈছে এতিয়া আমি যেতিয়ালৈকে স্কুলত এনেকে পঢ়ি আছিলো তেতিয়া আমাৰ কি হয় আমি যি তেতিয়া মানে গাত নালাগে যিমান মানে আমি গোটেই বছৰতো পঢ়িম ন বাৰ মাহটো আমি এখন কি এটা পৰিমান না এতিয়া তোৰ এতিয়া চাৰি। পাঁচ হাজাৰ দি পেলাই ছমাহ অকল যাবলৈ গ। লাগিবই।
সেইটোৱে টো
তাৰ ওপৰত ভাল তো না নাহিলে আৰু মাৰ্ক্সৰ তে
উম গাত লাগিব উম
সেইটোৱে সোধে কি কৰিব লাগিব কি নকৰো
উম
তই ক'ত পঢ়িবি ভাবিছ ইয়াৰ পিছত
ইয়াৰ পিছতো মই ভাবিছো তেজপুৰে ভাবিছিলো দৰং
হম কৰি থবি আ পেলেম বোৰত এটা ভুল কৰিলো কেনে তোক কৈ দিছো হা মানে মই তোৰ একেই মানে মেজৰ মাইনৰ দি দিলো চাৰিটা মানে টোতেলটো পাচটা দিব পাৰে আৰু পাঁচবাৰ মানে পাচটা জেগাত এপ্লাই কৰিব পাৰে আৰু অ তাৰপিছত মই মানে চাৰিটাত এপ্লাই কৰিছোঁ আৰু মেজৰ মাইনৰ মানে মই একে একে দিছোঁ সেইটো তই নকৰিবি মানে মেজ মেজৰ মাইনৰ এতি এতিয়া দিলে মানে তোৰ মানে চেলেক হোৱা চানস মানে কম থাকে। আৰু মানে মেজৰ মাইনাৰ মানে বেলেগ বেলেগ। থাকিব লাগে ধৰ তই দুটাত বজাত। দিল্লী একে মাইনৰ মে যোৱা
উ আচ্ছা উ আৰু এটা ধুবুৰীত উ নহয় আৰু এটা ধুবুৰীত আমাৰ যতনানী বাৰী আছে যে। তাত ভাবিছো মানে বিয়েন কলেজ এখন আছে মানে তাতো ভাবিছো এ ইয়াতো দৰং কলেজ চাওঁ এতিয়া
উ চাই লও ক'ত কেনেকুৱাই য'ত ভাল লাগিব য'ত মতেটোৰ নিজৰ সুবিধা হয় সুবিধা মতে চাই মেলি লোৱা আৰু
কাৰণ ইয়াতো একো হেৰিও নাই একো ফেচিলিটিয়ে নাই ইয়াত।
অ সেইটোৱে মই সেইকাৰণে ইয়াত মই এপ্লাইে কৰা নাই
ইয়াত নাই একো ফেচিলিটি আছে ইয়াত খালি পইচা মানে পইচাৰ মাৰ দিহে মানে পঢ়িব পাৰি আৰু আৰু এনেকুৱা হৈ গৈছে আজিকালি
এতিয়া টো কি হয় ফাৰ্ষ্ট মেৰিট লিষ্ট ততটো মোৰ নাম নাই ন মেৰিট লিষ্টতে মোৰ নাম টো আহিলে তাৰপাছত থাৰ্ড মেৰি নিজটোতো কেতিয়া ওলাব যেতিয়া যদি চিট থাকে এইবোৰ তেতিয়া স্কুলৰ পৰা নিজৰ এ পৰা ওলাব হা তাৰপাছতো স্পট ওলাব স্থান ইংলিছটো আজিকালি ক'ব গ'লে নোলায়ে হে নোলাই কেতিয়াবা চাৰি পাঁচ বছৰত কোনোবাই। বাৰ ওলাই হা তাৰপিছত তো চিত নাথাকে থাকে না তাতটো স্পটত কি হয় ধৰি কি মানে এজনী ছোৱালীয়ে বা এটা লৰা চাৰি গোটেই কেইটাতে পাইছাইছিল বা দুখনত পাইছে তুমি য'ত ভাল পাই সেইখনত লৈ ল'ব না ধৰ কিটো গুৱাহাটী ইউনিভাৰ্চিটি টো পাইছা দৰঙতো তেতিয়া টো সি টো গুৱাহাটী ইউনিভাৰ্চিটি টো লব থাকে যাই ন তেনেকুৱা থাকিলে স্পটত ল'ব আৰু স্পটত ল'বলে কিন্তু ত বহুত মানে কানেকশচন লাগে আৰু মানে তোৰ তোৰ কেতিয়াবা মানে জানিব পাৰে আগৰ মানে পোৱালী বোৰ আগৰ ষ্টুডেন্টচ
অ অ অ অ এতিয়া চব জেনেৰে্শন বিলাক চব চেঞ্ কৰি দিছে তেতিয়া ৰুলচবিলাক
অ সেইটো এতিয়া মোক মোৰ যে তোৰ কাষ্ট তেওঁও মানে এইবোৰ কাম নাই কৰা এনেকুৱাই হৈ গৈছে মায় তটো ফাৰ মেৰিট লিষ্টত যিমান মানে ওলাইছে হা যিমান মানে কাট অফ ক য কাট অফ টো যিমান মানে তাৰিখে আকৌ জিৰ' পইণ্ট জিৰ' টু পাৰ্চেণ্ট কমাই যাওক
আহহ
ভাব এতিয়া মোৰ মানে এদজেক মানে ফাৰ মেৰিত লিষ্টৰ মোৰ নাম মোৰ যিমান মাছ আছিলে সেইকণ তই ওলালে কিন্তু মানে একদম এক্জেক্ট থোৱা কাৰণে মানে ফাৰ্ষ্খনত নাপালো আৰু মানে তাৰ পিছত মই ভাবি আছো পাম নে পামৰ ভয় লাগি আছে আহি গ'ল মানে স্পটত পালে বহুত মানে তোৰ দিগদাৰ হয় তো এনেকে থাকে ৰাতিপুৱা পৰা তই লাইন ধৰি থাকিব লাগিব ৰাতি এঘাৰটা, বাৰটা হৈ যায় ৰাতি ৰাতিপুৱা চাৰিটা, পাঁচটাৰ পৰা লাইন ধৰি থাকিব লাগে
অ তেনেকুৱা হয়তো
তেনেকা বহুত কষ্ট হয় সেই টোৰ কাৰণে আগতেটো কটনত পাবলে ভাল আছিলে কটনত
অ গুৱাহাটী গুৱাহাটী অ হয় এতিয়াতো ইয়াতোতো দিছেতো এতিয়া তেজপুৰত চি ইউ টি একজাম দৰঙত দৰঙত দিছে নে নাই চি ইউ পিয়ে একজাম
না দৰঙত নিদিয়ে নহয় এইবোৰতো বেলেগ এটা পৰ্টেলেদি এপ্লাই কৰিব লাগে মানে তোৰ অকল ইয়াত তোৰ তেজপুৰ ইউনিভাৰ্চিটিহে আৰু আমাৰতো চেণ্ট্ৰেলৰ ইউনিভাৰ্চিটিবোৰহে আৰু তোৰ চি ইউ টিৰ ভিতৰত পৰে বাকীখিনিতোতো নপৰে নহয়
অ তই মানে ভাবিছিলি কত। কটন কলেজ মানে গলি হয়।
কটনে মই ভাবো মই নাছিলো গুৱাহাটী ইউনিভাৰ্চিটিয়ে ভাবি আছিলো মানে প্ৰথমতে মই তো তেজপুৰ তেুৰ ইনিভাৰ্চিট থাকে আছে কিন্তু তেজপুৰ ইউনিভাৰি মোৰ যোন কেইটা ছাবজেক্ সেইকেইটাৰ নাই ইয়া নাই যদি উপায় নাই এইটো বছৰৰ পৰা তোৰ বনোৱাৰ কথা হফে যদি এইটো বছৰ পৰা বনোৱা হয় যদি মিলি আছিলে অহা বছৰলৈ মই ট্ৰান্সফাৰ লৈ লম বুলি ভাবিছো
উম তেনেকে ভাল বাৰু যদি হেৰি কৰি দিয়া
মানে প্ৰিফাৰেঞ্চ বোৰ মানে বেছিয়ে কলেজবোৰকে সেইটো কাৰণে মে মই ইউনিভাৰ্চিটি বিচাৰি আ
অঁ অঁ আচ্ছা উম উম
ঠিক
অঁ ঠিক আছে হ'ব বাৰু উম উম উম